অ' শুনিছানে? অ'। অ' কি কৰিছা?
এ, আছো মাইনাটোৰ ওচৰতে বহি আছো।
অ', অ', অ'।
ই শুই আছে।
ই শুই আছে?
উম, টোপনি গ'ল।
অ'।
তুমি কি কৰিছা?
ময়ো এনেই পৰি আছিলোঁ বিচনাতে।
ভালে আছা?
ভালে আছো অ'। তুমি?
অ' ভালেই ভালে।
উম, আমাৰ পুতলাটোৰ খবৰ ভালেই নে?
অ', অ' ভাল এইকেইদিনহে গৰমত এ, বিহু উলিয়াই দিছে।
অ' গৰম পৰিছে অ' আমিয়ে সহ্য কৰিব পৰা নাই আৰু।
উম, একে কান্দি কাটি হুলস্থুল লগাই দে কোনোবা সময়ত একদম ওপাই নাইকিয়। অ' ইমান ইমান বেছি গৰম ইয়াত যে বৰষুণে নিদিয়ে পায়।
উম।
ইটা ভটা আছে যে এফালে ইটা ভটা থকা জেগাত মানে বৰষুণতটো কিবা। কৰি পেলাই মানে কিবা কৰে বোলে নাজানো আৰু।
অ' সেইকাৰণে চাগে।
অ' ইটা ভটা থাকিলে মানে বৰষুণ দিলে হেৰি বেয়া যে। মানুহবোৰে কয় অ' সেইকাৰণে বৰষুণটো। মানে ইয়াত আমাৰ পৰা এক কিলোমিটাৰ আগতো দিয়ে, আমাৰ ইয়াত খিনি
অ' কিবা বান্ধি থয় বুলি কয় নহয়।
সেই তেনেকুৱা নেকি নাজানো, এতিয়া। নাই বৰষুণ চৰষুণ নাই বেয়াই লগা হৈছে একদম পোৱালিটে।
আৰু ডাঙৰ খিনিয়ে বাৰু থাকিব। হেৰিকে সি কবও নাযানে। জানে কি হৈছে।
অ' সেইটো তো
উম।
এডমিশ্যন ক'ত ল'লা?
মই এডমিশ্যন দৰংত।
দৰংত ল'লা।
দৰংত ল'লো।
অ' চাবজেক্ট কি কি ল'লা।
চাবজেক্ট মই জিঅগ্ৰাফী লৈছোঁ।
উম।
উম, মাইনৰ হেৰি আছামিচ।
অহ' অহ'। এতিয়া মেজৰ তোমাৰ জিঅ'গ্ৰাফিত হ'ব।
মেজৰ জিঅ'গ্ৰাফিত অ'।
উ, উ, ভালে এনেই মেজৰ জিঅ'গ্ৰাফিত লোৱাটো। বহুত কম থাকে যে ষ্টুডেণ্ট।
অ' ক।
এতিয়া। তালে যোৱা নাই নেকি? ক্লাছ ষ্টাৰ্ট হোৱা নাই।
মই গৈছিলো, এবাৰ গলো কলেজলে।
উম।
তাৰাপা একে মই সাতাইশ তাৰিখে যাম আৰু।
অ' এই হোষ্টেলত থাকিবানে?
নহয়, নহয়, পি জি লৈছোঁ।
অ' অ' তোমাৰ বেষ্ট ফ্ৰেণ্ডজনীৰ নাম কি আছিল? তাই ক'ত ল'লে?
অ' প্ৰিন্সি তাই হেৰিয়াত ল'লে ছয়দুৱাৰত।
অ' ইএচ তাই ছয়দৱাৰত ল'লে।
অ' তাই ছইদৰাত এ ল'লে, উম।
ভাত খালা?
ভাত খোৱা নাই, খালা নে নাই?
অ' ভাত খালো আমি।
অ' অ' এই গৰমৰ কোবত মোৰ ভাত-চাতো খাব মন যোৱা নাই।
অহ' মায়ে বনালে।
অ' বনালে।
অ' গুণগুণৰ কিবা হৈছিলে নহয় ভাল হৈছে নে নাই।
গুণগুণৰ ভাল হৈছে, এতিয়া সিহঁতক নাটক শিকাইছে যে।
অ', অ', সি গৈছে।
যাব নালাগে বুলি ক'লে নুশুনে, নাটক শিকাইছে যাবই।
অ', সি ইয়াৰ পৰাই উৎপাতকে গৈছে নে, নাটকৰ কথা কৈ কৈ
অহ, মানে লগৰ লৰাটো গৈছে
মই যামেই, ম-মই নাহো গৰম বন্ধত, মই এ নাটক আছে, চুকুৱে কৈছে নহয় আহিবই লাগিব, মোৰ ঘৰলে তুমি নাহিলে নহবই। নাই মই নোৱাৰো, সি কৈছে নহব, তুমি আহিবই লাগিব।
নাটক বুলি ক'লে মানে এতিয়া, না-নকৰিবলে কৈছে কিন্তু এতিয়া সি নেমানে যে, গৰম বোলো নালাগে যাবলে। নাই সি যাবই।
উ, যাওঁক দিয়া মানে লৰা-ছোৱালী চব ফালৰ পৰা হেৰি হৈ থাকিব লাগে। সি সহ্য কৰিব পাৰিলে একো নাই বাৰু, গৰমটো।
অ', গৰমতো সহ্য কৰিব পাৰিলে একো নাই কিন্তু আ পুতুককে হেৰি হৈ যায় যে।
বুলি চালেই ভয় লাগে।
ভয় লাগে, অ'।
আমাৰ ইহঁতৰ দিয়াই নাই নহয় গৰম বন্ধ, স্কুল হৈ আছে।
অ', ইহঁতৰ হৈ আছে।
অ'।
অ',
সিহঁতৰ স্কুলখন বৰ বেলেগ, তাত মানে বন এ-এই গৰমতো, বন্ধৰ আগদিনাও এক্জাম আছে তাৰ।
অ'।
সেই এক্জামটো দিহে বন্ধ দিব।
অ'।
নাই এইকেইদিন পঢ়িব কেনেকে, দি কিমান গৰম। তাতে স্কুল, তাতে তোমাৰ আমাৰ ৰাতি ভলটেজ নাথাকে। এনেকুৱা।
এ, ভলতেজটো নাথাকে যে একেবাৰে আৰু
উ, সেইকাৰণে এইবাৰ মই এইটোক পৰীক্ষাত জোৰ দি থকা নাই যি, কিন্তু আকৌ তোমাৰ গৰম বন্ধত তাক পঢ়াবই লাগিব যিমান গৰম হলেওঁ। খুলিয়ে তাৰ হা-হাফ এয়াৰলি আ যাম আছে।
খুলিয়ে আকৌ পৰীক্ষা পাতিছে, বন্ধ আগতো পৰীক্ষা।
অ', তাৰ আকৌ একে খুলিয়েই পৰি, হাফ ইয়াৰলি।
উম।
বহুত বেলেগ, কিবা ৰুটিনখনেই বেলেগ সিহঁতৰ স্কুলত।
উম, এতিয়ালৈকে বন্ধ দিয়াই নাই, চবৰে দিলে।
অ', সোনকালে ল'ৰা ছোৱালীও মন যায় ন' আৰু গৰম বন্ধটোত তোমাৰ গৰমৰ, কিমান বেছি গৰম হয়। খুলিয়ে আৰু একজাম পলেও, ল'ৰা ছোৱালীয়ে কি
খুলিয়েই একজাম। উম, অলপ দিন থকা পিছত একজাম পাতিব লাগে।
অ'।
আৰু কতনো পঢ়া হয় বাৰু , যিহে গৰম পৰিছে।
সেই আমিয়ে থাকিব পৰা নাই, একদমাৰ কেনেকুৱা অৱস্থা, হৈছে।
ল'ৰা, ছোৱালীয়ে ক'ত পাৰিব। তাকে, হেবি গৰম বা। ঘ, ঘৰৰ ভিতৰবোৰো কিবা গৰম হৈ, গৈছে।
এ, আমি দিনটো আগ বতৰা থাকিব পাৰি। ৰাতিৰ দৰ্জাবোৰ বন্ধ কৰ পিছত মাই, গড।
উম। আগে গেছ এটা হৈ, যায়, উম।
এনেকুৱা হৈছে, মইতো আজি চাৰি গছ, ছছ চব আছে, মানে দিনত তোমাৰ ইমান অসা, অসহ্যতটো দিনত ইমান নহয়, কিন্তু মানে তোমাৰ ৰাতি একে বেলেগ অসহ্য হয়, মানে মানে। কৈচুনহৈ দৰ্জা, খিৰিকী খুলি মানে লাইট, চাইট বন্ধ কৰি শুই থাকিম। এনেকুৱা লাগে, মইতো আজি চাৰে তিনি, তাৰ মানে, চাৰি তালৈ বিশ মিনিট মান থাকোতেই খিৰিকি, চিৰিকি চব খুলি দিলো, উপায় নাই, খুলি অ, খুলি হাত ভৰি মানে কি হৈছে তোমাৰ কলাৰ লগাইছো যদিও একো কাম দিয়া নাই, ন। একোৱে নহয় মানে, ইমানেই ৰুম বোৰ হীট, হীটত ক'লাৰে কাম নিদে। দিয়ে।
উম, উম, নিদিয়ে।
এনেকুৱা, হৈছে।
এতিয়াও আমি কুলাৰটোলৈ শুই আছিলো লাইটটো গ'ল। ফেনখনৰ বতাহে গাত লগা নাই, মানে গৰম বতাহ আহিছে একেবাৰে। থাকিব পৰা নাই।
উম, মানে শীতটো, শীত হৈ যায় দে।
সটো হৈ, যায়, উম। মোৰ টেঙা, চেঙা নেমু, চেমু খাই থাকিব লাগে দেই।
আহ।
পৰিছে।
মায়ে তাকে আজি শাকে, মাছে বনালে।
উম।
খাবলৈও মন যায় দেখি মন গৈছে, দেখিলে আকৌ ভাতকেইটা গৰম হৈ, আছে। মনোও যোৱা নাই, গৰমত কি কৰো, কি নকৰো লাগিছে।
অ, আৰু তোমাৰ জুই চত ভাত, চাত বনাই থাকিবলৈও মন নাযায়, ন। ইমান বিধে, বিধে বনাই থাকিবলৈও ইচ্ছা নাই।
ইচ্ছা নাই, উম। যিতটো গৰমো, উ। মহা।
মহা, ডিউটিলে গ'ল।
অ, ডিউটিলৈ গ'ল অ'।
উম। ডিউটি লৈ গ'ল।
ডিউটৈ গ'ল। আকৌ ডিউটিতো যাবই লাগিব। ইমান গৰম পৰিলেও আৰু।
অ, সেইতোৱে যাবই লাগিব, উপায় নাই। কৰ্ম কৰা মানুহে কৰ্ম কৰি থাকিব, আমিহে ঘৰত উচ, আচ মাৰি আছো।
উম।
মই কালি এঘাৰটা মানলৈকে ৰাস্তাতে ঘৰি ফুৰিছো।
আহ।
আমাৰ এফালে ৰাস্তাটোতে ঘূৰি ফুৰিছো ইমান গৰমও।
কালি আকৌ ৰাতি বতৰটো আমাৰ ফালে অকনমান হেৰি হৈছে। শুব সময়ত সেই এঘাৰতা চাৰে এঘাৰতা মানতে। বৰষুণ ভাবিছো বা বৰ ধুনীয়া বৰষুণ দিব দেই এতিয়া। একদম অ' বৰষুণ নিদিলে নহয়।
নিদিলে অ'।
তিনি টোপাল মান পৰিলে ছটা মান বজাত তিনি টোপাল মান বুলিয়ে কৈছো আৰু মানে একো গমেই নাপালো। কি আহিলে একে ভাবিছো বহুত ধুনীয়া বৰষুণ দিব। তাৰ পিছত তিনটোপাল মান পৰি ইমানেই ভল্টেজত ৰ'দটো ওলাইছে।
ৰ'দতো উম লৰা ছোৱালী গৰম গৰম বুলি বন্ধ দিলে মানে ফুৰেই ল'ৰা ছোৱালীয়ে এইটো ৰ'দত আও ক'ত কৰবালৈ যোৱা হ'ব।
এতিয়া এ বেমাৰ হ'ব। এতিয়া গম পাইছা নহয় তুমি। এতিয়া বেমাৰ হৈ যাব।
বেমাৰ হ'ব উম। আকৌ ল'ৰা ছোৱালী বেমাৰ হ'বই ঘৰত থাকি থাকি স্কুললে ঘপককে গুচি যাব যে। বন্ধ খোলাৰ পিছত তেতিয়াও হ'ব ঘৰত যে যি হলেও অকমান ঠাণ্ডা
অ', এইবছৰ গৰম বন্ধই ৰেকৰ্ড কৰিছে এনেই আগতে গৰম বন্ধ দিয়া দিনাখনৰ পৰা বৰষুণ দিয়া নহয়। ঠিকছে জুলাই মাহ এতিয়া এই এইবছৰ এতিয়ালৈকে নাই। সেইয়া আৰম্ভ হৈছেহে বাৰু।
উম, হ'লেও আগতে দিয়ে আকৌ দুই তাৰিখে মানে দিয়েই বৰ
অ', বৰষুণ একদম বাপৰে ষ্টাৰ্ট কৰি দিয়ে।
উম, দুই তাৰিখে আমাৰ ভন্টি এজনী বাৰ্থডে আছে মোৰ মানে মনত থাই পৰেৰে আৰু প্ৰতিবাৰে।
উম, আহ এইবাৰহে। অকনমান ধৈৰ্য ধৰি আছে দিলেও দিয়ক বুলিয়ে ভাবি আছো আৰু পায়।
অ', গোটেই মাহো দিলেও কথা নাই নিচিনা হৈছে।
অ', ইমান কষ্ট লৰা ছোৱালীৰ লগত উম।
সেইদিনাখন ৰাতি বৰষুণ দিলে গমেই নাপালো।
অ', দিয়া হ'ব দিয়া।
উম।